হেল্ল'
হেল্ল' অ'কোৱা?
এই খালো, খালো তুমি?
নাই খোৱা।
কিয় নাই খোৱা এতিয়ালৈ সন্ধিয়া হৈ পাৰ হ'ল।
উম, বনাই দিয়া মানুহ নাই।
অ', নাই নিজেই বনায় খাব লাগে কেতিয়াবা।
এই যে বনাব মনে যোৱা নাই।
অ',
মানে কথাটো হ'ল যে ঘৰত গাখীৰ নাই এতিয়া দোকানত যাব লাগিব এতিয়া দোকানতে যাব মন জোৱা নাই।
অ'লাল চাহ খাই দিয়া লাল চাহ স্বাস্থ্য কাৰণে ভাল।
উম, মই বেয়া পাওঁ কেতিয়াবা চাব পাৰি ভালকে যে বনাই আদা চালা দি কেনে একদম বেছিকে জাল হয় যেতিয়া বইল হয় পানীটো তেতিয়া খালে ভালেই লাগে। চবৰ লগতে ভাল লাগে কিন্তু অকলে অকলে লাল চাহ বিয়াত ভাল নালাগে।
অঁ মানে গাখীৰ চাহৰ লগত কিবা এটা লগত খালে ভাল লাগে কিন্তু লাল চাহৰ লগত খালে ভাল নালাগে ন?
উম
উম, হয় হয়। এইবিলাক কিছুমান মানুহে একদম লালচাহ খাব নোৱাৰে কিছুমান মানুহে লালচাহৰ বাহিৰে আৰু বেলেগ একো খাব নোৱাৰে।
উম
হম, আমাৰ অসমত যিমান খিনি চাহ চাহ বাগিচা আছে গোটেইকেইটা ফেমাচ, ফেমাচ চাহ বাগিচাই। বাহিৰত বহুত নাম আছে চাহ বাগিচা বিলাকৰ।
আৰু এজনৰ ফোন আহি আছে।
অ অ।
কল কৰিব লাগে মানে।
অ মানে তোমাক কৰিছিলে ক'ল তুমি কৰিছিলা?
নাই মোক কৰিছে ডাইৰেক্ট হোৱাটছএপত।
অ।
কল কৰিব লাগিব।
অ। গ্ৰুপৰ পৰা নাম্বাৰ লৈ মাৰি দিয়ে ডাইৰেক্ট।
উম না গ্ৰুপত দিও যে। ফ্ৰী আছা নেকি তেতিয়া ডাইৰেক্ট মেসেজ দিয়ে যে।
এতিয়া তুমি দিছিলা?
মই দুপৰীয়াই দিছিলোঁ।
আ।
পিছত এতিয়াহে মানে হেৰি কৰিছে।
অ যোনে যেতিয়া সময় পায় তেতিয়াই মানে কৰে ন? আমি ভাল এটা আমি ভাল এটা বিষয়ত আছিলো ক'ত আহি গলো।
উম ভাত ভাত কিহেৰে খাইছিলা?
ভাত দুপৰীয়া মাছেৰে খাইছিলো, তুমি?
মই খাইছোঁ ডালি, বেঙেনা চাট নিম আৰু শাক।
অ শাক আছিলে।
উম।
কি শাক?
কি বা নাম নাজানো কমলি শাক নে বুলি কয় নেকি সেইটো হ
অ নাই শাক য়েছ চিনি পাও। আজিকালি শাক বিলাক খাব লাগে শাক পাচলি আজিকালি মানুহে নোখোৱাই হৈছে।
উম। নাই মই শাকটো মানে বহুত ভাল পাওঁ মোৰ ফেভৰেট হয় শাক।
অ।
বহুত ভাল পাওঁ মই মই শাকে দিয়ে ভাত খাই উঠি যাব পাৰিম মানে এনেকুৱা টাইপৰ।
অ মোৰ চবতকৈ ভাল লাগে মোৰ চবতকৈ ভাল লাগে ঢেকীয়া শাক আৰু লাও শাক লাও শাক কোনটো লাও যোনটো লাও শাক হৈ সেইটো।
মোৰো লা আ যিটো লাওৰ যিটো শাক ন
অ অ।
উম।
এইটো লাগে পানীলাওে হওঁক ৰঙালাওে হওঁক সেই যোনটো শাকটো বহুত ভাল লাগে। পাত বিলাক উম। উম, মোৰ আৰু এইটো ঢেঁকীয়া শাকৰ লগত কণী ভাঙি বন সেইটো আৰু বেছি ভাল লাগে। খোৱাৰ জুই খোৱাৰ জুতি আছে একদম মুখত আমাৰ ন
আৰু মোৰ কেনেকে ভাল লাগে জনা বাৰ জাতৰ যে শাক একেলগে উঠ সেইটোতো ইচ ক'বই নালাগে মোৰ বহুত
আমাৰ বেছিভাগ ধৰ্মীয় অনুষ্ঠান বিলাকত বনাই মই খাইছো আমাৰ ফালে বনাই আৰু স্পেচিয়েলি চন্নদ হওক বা বিয়া হওক যেতিয়া মানে
ভাত একেলগে খায় তেতিয়া এইটো বাৰটা শাক একেলগে বনাই কেনে তেতিয়া খায়।
উম, মোৰ বহুত ভাল লাগে মানে।
উম।
আমাৰো মামাৰ ছোৱালীৰ বিয়া গ'ল কেইদিনমান আগতে ত' আমি গৈছিলো তাত এনেকে বাৰটা শাক তেৰটা শাক একেলগে বনাইছিলে বহুত টেষ্টি লাগিছে খাই।
অ।
আজিকালি শাক বিলাকৰো দাম হৈছে একদম বহুত দাম কিনিব গ'লে ভয়ে লাগে আগত উম।
তাতে সিঁহতেটো শাক পাচলি বহুত খায় ন চিধা বইল কৰি কৰি পানীত তেনেকে দি দি কেনে। পানী দি বইল কৰে কৰি কেনে অলপ নিমখ চেটাই অলপ মচলা দিলেও দিয়ে নিদিলে নাই সেনেকে খায় কিবা টেষ্ট পায়। সেনেকে খোৱাটো ভাল ন?
সেইকাৰণে সিহঁতৰ স্কিন বিলাক চাগে বহুত ভাল আমি যিটি ফাৰ্ষ ফুট একদম তেল জাতীয় বস্তু খাই কেনে
ত ফাৰ্ষ্ট বইল কৰো বইল কৰি কেনে পিছত তেলত ফ্ৰাই কৰো। সেইটো একো হেৰিয়ে নহয়। আমি আৰু আমাৰ খালি সোৱাদ লাগে।
যিটো ঔষধি গুণ সেইটোয়ে শেষ হৈ যায়।
উম সিহঁতে ডাইৰেক্ট বইল কৰি খায় ন বহুত ভাল হয়
তুমি যিমান চাবা নৰ্থ ইষ্টাৰ্ণত যিমান ষ্টেট আছে নাগালেণ্ড মণিপু পুৰ মিজোৰাম ইহঁতে যোনবিলাক বইল খাই আৰু স্পেচিয়েলি চাবাচোন স্কিন বিলাক সিহঁতৰ তৰ মানে টন বিলাক বহুত ধুনীয়া
উম
আৰু আমি ইয়াতে একদম ভাজা পোৰা খাই একদম চাইনিজ খাব নোৱাৰ আৰু হয় যিমান পাৰা বইল খাব লাগে উম
চব বস্তু ভাজা ভাজা মানে পুৰা
উম সেই তৰকাৰিত উম ঊম তোমৰ এনে ভাল লগা উম জেগা আছে নে গুৱাহাটীত
ভাল লগা জাগা
হয়
তেনেকুৱাতো বহুত জাগা আছে এটা জেগাই অকল ভাল নালাগে ন
তাকো তাৰে এটা
উম চাইন্স চিটি ভাল লাগে
চাইন্স চিটি
চাইন্স মিউজিয়াম ভাল লাগে
চাইন্স মিউজিয়াম
কলা ক্ষেত্ৰও ভাল লাগে এহে হে
অহ তুমি সেইটো
নতুন যে হেৰি পাৰ্ক বিলাক খুলিছে সেইবোৰ ভাল লাগে
অহ
আকৌ মানে ৰিভাৰ ফ্ৰন্ট যে খুলিছে সেইটো ভাল লাগে আকৌ এই হেৰি যে কি কয় উম উম এয়া হেৰি বৰাগাঁওৰ ফালে যে এটা খুলিছে সেইটো ভাল লাগে
অহ হেৰি চহিদ স্মাৰক
অহ অহ তাৰমানে যিবিলাক অলপমান ধুনীয়া ধুনীয়াকে বনাইছে পাৰ্ক হিচাপে কৰিছে এইবিলাক মানে ভাল লাগে
অহ ঠিকে আছে নাই মোৰ দ্বীপৰ বিলটো আগত বহুত ভাল লাগিছিলে সেই তাত নাই এতিয়া মালতো মই কলো এইফালে এটা উদ্যোগ আছে উদ্যোগত যাওঁতে মই দ্বীপৰ বিলৰ ফালে গ'লো যাই কেনে মোৰ মনটো মানে একদম ভাল নালাগিল চাই কেনে যিয়ে নহওক যি কৰে নকৰে কিন্তু দেখা পাই কেনে মোৰ বহুত বেয়া লাগিছে ঊম দ্বীপৰ বিলতো এনেকুৱা এটা জাগা আছিলে য'ত যাই কিনে যদি বহো মানে শান্তি পাইছিলো কিন্তু এতিয়া নাই আৰু সেইটো যিয়ে হওক উন্নয়নৰ কাৰণে কৰিছে কিবা কাৰণে কৰিছে কিন্তু কি কৰিছে মই একো বুজি পোৱা নাই ভাল লাগা নাই মানে মোৰ
এনে আজিলৈ পিকনিকত ক'ত ক'ত যাই পাইছা
মই পিকনিকত বহুত জাগাত গৈছো তাৰে ভিতৰত অসমত উম হেৰি অসমত কওঁ না।
উম।
অসমত বগা মাটি গৈছোঁ।
বগা বগামাটি বগামাটি বহুতবাৰ গ'লো মানে। এক বছৰ পিছে পিছে গৈছিলো যে এইকে বগা মাটি বহুতবাৰ যোৱা হৈ গ'ল। ভাল লাগে জাগাটো। তাৰ পিছত সেয়াত গৈছিলো মানস গৈছিলোঁ কাজিৰঙা গৈছিলোঁ। পাছত হেৰি এইফালে নগাঁওৰ ফালে কাৰবি
মানে উদ্যান বি উদ্যান যে নেচনেল পাৰ্ক এটাতো যোৱা নাই।
নাই পবিতৰাত পবিতৰাৰ ওচৰতে ন পবিতৰাতো যোৱা নাই নেকি তুমি?
অহ পবিতৰা গৈছোঁ পবিতৰা গৈছোঁ।
হয় পবিতৰাটো ৰাষ্ট্ৰীয় উদ্যান হয়।
উম উম কিন্তু আৰু যিবিলাক বাকী ৰাষ্ট্ৰীয় উদ্যান বিলাকত যোৱাই নাই মই আজি
হয় মানস ৰাষ্ট্ৰীয় উদ্যানটো যে আমাৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয়।
গাঁৱৰ?
গাৱৰ‌ হয়। মানস ৰাষ্ট্ৰীয় উদ্যান মানসৰ পৰা যিটো নদী আহিছে নাই মই কাজিৰঙাতো গৈছোঁ। কাজিৰঙাও গৈছোঁ।
আছে মংগলদৈৰ ফালে।
এহ মানস টোত আমাৰ ফালে ওৰাং ওৰাং ৰাষ্ট্ৰীয় উদ্যান সেইতোটো গৈছো মই।
আচ্ছা।
সেইটো তিনি বছৰ আগতে গৈছিলোঁ। ভালে লাগে ধুনীয়া জেগা।
অ।
আমাৰ দশ মিনিট হৈ গ'ল চাগে?
অঁ দিয়া।
অ।